হেল্ল', অঁ শুনি পাইছ ন পুনি
অ শুনি পাইছোঁ
ঠিকে তেনেহ'লে ক্ষেত্ৰ টপিকোক ক আপুনি টপিকটো হৈছে ফুলৰ ফ ফুলৰ বিষয়ে দি আমি কথা পাতিম আৰু ন আমিতো ফুলটো ইউজ কৰি থাকে বহুত কামত তো আপুনি অলপমান ফুলৰ বিষয় দি কৈ দিয়ক আপুনি আপুনি ঘৰত ফুল কৰে না নকৰে আপোনাৰ বিচাৰটো ৰাখক আপুনি অলপমান
হয় আমাৰ আজিকালি চবে ফুল ভাল পায় মানে বহুত মানুহে ফুল ভাল পায় হয়। মানে চবৰ ঘৰৰ বা ঘৰৰ মানে অলপ হলিও' ফুল থাকে মানে গাৰ্ডে নিচিনা বেছিকৈ নহ'লেও চবৰ ৰাস্তা বা অ বাৰী তেনেকুৱা ঘৰৰ সন্মুখত ৰাস্তাৰ ওচৰত বহুতৰে ফুল বাগিচা থাকে। বহুতৰে বহুত বেলেগ -বেলেগ ফুল থাকে। যেনেকুৱা জবা, গেন্দি, চান ফ্লাৱাৰ এনেকুৱা বহুত ফুল আছে মানে ফুলৰ নাম টো টো কৈ কিনে শেষ কৰিব নোৱাৰে আজিকালি বহুত নতুন নতুন ফুলো ওলাইছে মানে আৰু ফুলটো আমিতো বহুতে ভাল পাওঁ বা আৰু ফুলটো আমাৰ ইউজ ইউজটো হয় মানে বেছিকৈ য'ত পূজা হয় তাতে আমাক ফুলৰ দৰকাৰ হৈ যায় সেইটোৱে আৰু আৰু আপুনি ফুলৰ বিষয়ে অলপ বুজাই দিব পাৰিব নেকি
অ ফুল থাকিলে ভাল লাগে ঘৰবিলাকো ধুনীয়া লাগে আৰু ন আৰু আমিতো ফুলটো বহুত কামত ইউজ কৰা যায় মানে আমি পূজা হ'লেও ফুলটো লাগ লাগে মানে লাগে আৰু আমাৰ কি কয় এইটো বিয়া হ'লেও মানে ফুলবিলাকটো মানে ইউজ কৰা হয় আৰু বহুত আলহী আহিলেও আমি ফুলটো দিওঁ এনেকুৱা মানে বহুত মানে ফুলৰ ইউজ কৰা যায় টো অ আমি যে ডেইলি কিবা কিবি ইউজ কৰোঁ গ্ল'ছাৰী ক্ৰীম বা বা মানে বডি ৱাছ কিবাকিবি তাতে মানে ফুলটোও ইউজ কৰা যায় আৰু ন ফুলৰ পৰা এইবিলাকতো বনা যায় ন এনেকুৱা আৰু এনেই আপোনাক মই এটা কথা সুধিম আৰু মানে
হয়
হেল্ল' অঁঁ শুনি পাইছে ন আপুনি মানে আপুনি কি মানে ফুলটো বেছিকৈ ভাল লাগে কিবা এটা ফুল আছে নেকি আপুনি মানে বহুত ভাল লাগে এনেকুৱা
মইতো বেছিকৈ ছানফ্লাৱাৰ ফুলটোৱে বেছিকৈ ভাল পাওঁ। আৰু ত' এইটোৱে আৰু লোটাছটো ভাল পাওঁ।
অ', ঠিকে আছে মোৰো এনেকুৱা ই দুটা এই দুটা ফুলটো মোৰো মানে ফেভৰেট হয় আৰু ন বহুত ভাল লাগে। মইতো মানে অৰ্ডাৰ কৰিছিলোঁ এই আপুনি কি যে কৈছিলে ল'তাচ লতা ল'তাচ টো মই মানে অৰ্ডাৰ কৰিছিলোঁ লাষ্ট লাষ্ট মান্থ সেইটো মানে অৰ্ডাৰ কৰি মানে বনাইছোঁ আৰু মই। তাৰপিছত পুখুৰীত লগাই দিছে সেইটো আৰু
খুব ভাল।
ছানফ্লাৱাৰৰ পৰা কি কি বনা যায় আপুনি জানে না
ছানফ্লাৱাৰৰ পৰাতো মই জানো তেল হয়। তেলটো আমি ইউজো কৰোঁ কেতিয়াবা কেতিয়াবা খানা বনাওঁতে ছানফ্লাৱাৰৰ তেল ইউজ
অ', এইটো খোৱা যায় হয়, হয়, হয় আৰু আমি যে বডিত লৈ কিবা কিবি
হয়, হয়। আপোনাৰ মাত অহা নাই মোৰ টাতে। হেল্ল'। আপুনি নেট থকা জেগাত যাবচোন। হয়, হয়।
অ'। মানে নেটৱৰ্কৰ অলপমান প্ৰব্লেম হৈ আছে আমাৰ ইয়াতে এইকাৰণে মানে। হৈ আছে চাগে।
হয় আপুনি অলপ বাহিৰত অ', অলপ বাহিৰত থাকিলে মানে নেটৱৰ্কটো বেছি ভালকৈ আহিব আপোনাৰ।
হুম।
আমি এতিয়া মানে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি আপোনাৰ গাঁৱত এতিয়া এই বাৰিষা বতৰত কি কি চব্জি বা এনেকুৱা শাক- পাচলি হয় মানে উগাই সেইটো জানিব খুজিছিলোঁ আপোনাৰ পৰা।
অ'। আমিতো গাঁৱত থাকো এই যেনেকা কি কয় আ' কেৰেলা বা জিকা আৰু লেচৰা আৰু কি কয় সিহতটো অহ এইবিলাকটোৱে বনায় আৰু আৰুতো কিবা কিবি শাক পোৱা যায়। গাঁৱতে এইবিলাকত মানে পোৱা যায় আৰু আমি আমাৰ।
আপুনি কোনটো চব্জি বেছিকৈ ভাল পায় মানে খাবলৈ।
খাবলৈ ক'লে লেচৰাটো ভাল পাওঁ আৰু আৰু তো জিকা বিলাকতো ভাল পাওঁ আৰু এতিয়াতো গৰম দিনো এইবিলাকতো খাই ভাল পাওঁ আৰু ঠাণ্ডা লাগে আপুনি?
মইতো মোৰ আমাৰ বড়োৰ ট্ৰেডিচনেল ফুড যেনেকৈ অনলাাজং দাউ সেইটো মই বেছিকৈ ভাল পাওঁ খাবলৈ।
হয় সেইটোতো বহুত টেষ্টি হয় আৰু গাহৰি নাখায় নেকি আপুনি?
খাওঁ গাওঁ গাহৰিটোতো আমি বহুত টাইপৰ বনাও গাহৰিটো চব চব্জিৰ লগতে মিলি যায় যেনে গাহৰিটো আমি আমি আলু দিও বনাব পাৰোঁ বিলাহী বিলাহী দিও বনাব পাৰোঁ, কচু দুইও বনাব পাৰোঁ কচুৰ য'ত মানে ঠেং পাৰা বা চ ফুল চবৰ লগতো বনাব পাৰোঁ আমি তিলৰ লগতো বনাওঁ। কলধিলৰ লগত ও বনাব পাৰোঁ মানে আমি চবৰে লগতেও গাহৰিকো বনাব পাৰোঁ মানে।
হয়।
আপুনিও খাই নেকি গাহৰি?
অঁ মই খাওঁ গাহৰি খাওঁ।
কিহেৰে বনুৱা মানে আপোনাৰ কেনেকৈ বনালে বেছিকৈ ভাল লাগে?
এনেই মোৰ ফ্ৰাই কৰিৰে বেছি ভাল লাগে আৰু আৰুতো মানে গাহৰিটোও খাব পাৰে বহুত মানে লগৰ এইটোতো এনে টেষ্ট টেষ্টি ন মানে মাংসটো টেষ্টি হয়।
আপুনি বনাই পাইছে না?
অ' বনাওঁ ময়ো বনাওঁ কিন্তু অলপমান কম হয় আৰু আমাৰ মাটো মায়ে বেছিকে বেছিকৈ আপুনি বনাব জানে?
হয় মইতটো নিজৰ অকলে থাকোঁ ন সেইকাৰণে উপায় নাই অকলে বনাই খাবই লাগিব
হয়ায়
হয় সেইকাৰণে অকলে অকলে বনাই কেনে খাই থাকোঁ আৰু কেতিয়াবা কেতিয়াবা ইচ্ছা গলে
উম গাহৰি মাংসটো পাই যায় ন তাতে য'তে আপুনি থাকে
হয় ইয়াতে পায় নহ'লে কেতিয়াবা ঘৰত গ'লে ঘৰৰ পৰা শুকাই কিনে আনো গাহৰি শুশানটোতো আমি আনি কিনে ভালকে থব পাৰিলো ভালেই বহুত মানে খাই থাকিব পাৰে হয় হয় মই কেতিাব কেতিাব গাহৰি শুশানটো আনি কিনে নাৰ্জি আৰু অমা বনাওঁ মানে চৰ্ট বৰৰ ট্ৰেডিচনেল এইটো বেছিকৈ ভাল লাগে মানে মই
ভাল লাগে মোৰো এনেকুৱা খাই
হয় আপুনি জানে নেকি নাৰ্জী অমাটো কেনেকৈ বনায়
দে দেখা পাইছোঁ ঘৰত বনোৱাবিলাকতো সেইটো মানে বনাব জানো কিন্তু মই এনেই পাৰ্চনেলি বনাোৱা নাই আৰু কিন্তু জান মানে দেখা পাইছোঁ জানো আৰু কেনেকুৱা বনাওঁ এইটোৱে
এইটো অলপ বুজাই দিব পাৰিব নেকি অলপ আপুনি অলপ বুজাই দিয়াচোন কেনেকৈ বনায় আপুনিটো দেখা পাইছে জানে অলপ হয়নে
হয়
হেল্ল'
এইটো মই কেনেকৈ
আহ এতিয়াাতো আমি না নাৰ্জী উমা বনাব লাগিলে আমিতো ফাৰ্ষ্টত মৰা পাত ল'ব লাগিব বৈ নে মৰা পাতটো আমি পানীত ভিগাই ল'ব লাগিব তাৰপিছত সেইটো আমি পানী পেলাই কিনে অলপ সময় শুকাবলৈ থৈ দিব লাগে তাৰপিছত আমি য'ত বনাম কেৰাহিত সেই কেৰাহীত মানে আমি বহুত টাইম পানীত উৱাল হ'ব দিব লাগিব তাতে আমি খাৰ দি দিম তাৰপিছত এইটো এই দালি কটানা কি কয় সিহি দি আমি পুৰা ঘূৰাই থাকে শ কেনে পুৰা কি কৰিম মিক্স কৰিম আৰু তাৰপিছতটো পুৰা গেলি গেলি আমি মানে তাতে দুই পিঁয়জ জ্বালা আৰু অলপ মছলা দি কিনে ফ্ৰাই তাতে দি দিম তাৰ পাছত মোতা মোতি আধাঘণ্টা ছটামান পিছত এইটো আঞ্জা হৈ গ'ল নাৰ্জী আৰু ও মা বহুত সোৱাদ হয় এনেও কেতিয়াবা পাৰিলে বনাবি
বনাম
আৰু আপুনি বড়ৰ আঞ্জা কি বেছিকৈ ভাল পায়
হেল্ল'
হয়
অ টাইমটো হৈছে চাগে
হৈছে হৈছে আপোনাৰ লগত কথা পাতি ভাল লাগিল ধন্যবাদ
ঠিকে আছে